হেল্ল'
অ শুনিছানে
অ শুনি আছো এ আছো আছো দিয়া মোৰ দোকানলে আহিছোঁ
অ দোকান দোকান খুলিলা নহয় হয় ন
অ এতিয়া নতুনকে খোলা গৈ
অ ঠিকে মোৰ ভালেই দিয়া তোমালোকৰ ভাল
অহ ভালে আছো দিয়া কি কৰিছ এ কি কি ৰাখিছো মানে কাপ কাপোৰ ৰখা গৈছে কাপোৰৰ তাৰ পৰা তোমাৰ কচমেটিকৰ ৰাখা গৈছে
অঁ কচমেটিকো ৰাখিছা
ভাল হৈ কাপোৰ
ভালে কৰিছা দিয়া মানে কি যি যি প্ৰয়োজন ন গোটেই খিনি ৰাখিলে মানে কাচ অ মানে তোমাৰ কি গ্ৰাহকে দিয়া অৰ্পণ মানে আকৌ বিচাৰি যাব
অ সেইটো কাৰণে আকৌ তোমাৰ আছে স্কুলৰ বস্তুও আছে স্কুল দুখনো ওচৰতে আছে
অ অহ ভালেই হ'ল দিয়া অ সেইবোৰ স্কুল অ যি যি প্ৰয়োজন হয় ছাত্ৰ ছাত্ৰীৰ সেইখিনিও আনি থবা
অ এটা নহলে এটা তেতিয়া প্ৰয়োজন হলে হোৱা বস্তুটো পোৱা যাব তাকে
এই মানুহ
লাগে লাগে এনে থকা যায় একো কাম বনো নোহোৱাকে তাকে লৈ ব্যস্ত থকা যাব
ভালেই হৈছে দিয়া খুলিছা আৰু সেই দহি খু তা চোতা আনি-
অ দহি সূতাও আছে দহি সূতা মেচিনৰ তোমাৰ গুলি চুলি আছে তাপা সূতা আছে। ছে ফলছবিলাক আছে
অ ঠিকেই বহুত খিনি আনিছা নহলে
সকলো বিলাক বস্তুৱে পোৱা যাব
ভালে কৈছা দিয়া সেইটোৱে আৰু সুবি মানে কি আক আকৌ যাতে মানুজনে বেলেগত বিচ চাৰিব লগা নহয় ন মান উম উ
কোনো বস্তু
ভালে কৈছা আজিকালি কি আৰু মহিলা বিলাকে মানে কৰিব লাগে যিয়ে নহওক ব্যৱসায়
সেইটোয়ে অ এনে থকি থাকালে অ এনে থকাতকৈ মোৰো কিবা
কিবা এটা কৰিব লাগে ঠিকেই ভালেই কৰিছা অহ আৰু তোমাৰতো মেচিনো আছে তুমি এইটো চিলাইটো শিকিলা ন
অ মেচিনৰ আহিছে গোটেই চিলনী খিনি ক্লিয়াৰ হৈ আছে।
অহ অহ অহ
কাপোৰ কানিও চিলাওঁ মাজে মাজে
ভালে কৰিছা দিয়া সেইটো এতিয়া ভা সেইটো এটা ভাল ইনকম হয় নে মানুহৰ উম মানে সেইটো এটা শিকি ললে তোমাৰ হাতৰ কাম এটা যেতিয়াই যি নহওক মানে তুমি কৰি ন সেইটো কৰিও মানুহে এতিয়া জীয়াই হব পাৰে
সে তুমিতো কি কৰি আছা ন এতিয়া
মোৰ এতিয়া তেনেকোৱা একো ন দিয়া এনেই মানে ঘৰত কেতিয়াবা এই নাৰ্চাৰী এখনকে মানে খুলিম মানে খুলিছো। ছো আৰু সৰুকৈ উম উম মানে আনিছো। গুটি বোৰ আনিছো এইটো থোঙাত মানে পলিথিন টো কিনি আনি কলা পলিথিন টো যে সেইটো কিনি আনি গোবৰ মাটি এনেকে মিক্স কৰি ভৰাইছো তাৰ পিছত গুটিবোৰ পেলাম আৰু তাৰপিছত আনিছো কিবা চন্দনৰ গোটী বাকী বা কিছু হেৰি। তামোলৰ কিন্তু হেৰি আনিছো সৰু সৰু পুলি। সেই পুলিটোকে মানে। অলপ। মানে কি আৰু। ডাঙৰ কাৰী বেগত ভৰাই ভৰাই যত্ন লওক অকন ডাঙৰ হলে সেইটো বেছি। দিম আৰু তেতিয়া যি লাভ হয় আৰু উম মানে এতিয়া অলপ সৰুতে আনিছো ন কম দামতে আনিছো তেতিয়া অলপ। মানে ডাঙৰ কৰি অলপ দামত বেছি উম।
অ যি কি কৰিলে ভালে দিয়া কিবা নহয় কিবা এটা ব্যস্ত হৈ থাকিব লাগে কাম বন হওকে অ।
আম তিনি চাৰিজোপা মান আছে যে। তাৰে এতিয়া মানে আমৰ আমৰ। সম আমৰ ছিজন ন এতিয়া। এতিয়া মানে কি আম। আমটো তেনেকে বেছি। কথা নহয়। সেই গুটি এতিয়া বহুত গুটি। খিনি অ ঘৰতে চবেই খাই। সেই গুটিবোৰ এতিয়া গোটাই থৈছো সেই গুটিবোৰ। এতিয়া এনেকে কেৰিবেগত ভৰাই হেৰি কৰিম। পুলি হ'লে বেছি মাৰো সেইটো এটা ভাল ব্যবসায়। দিয়া অ আৰু তুমি ঘৰতে কৰিব পাৰা আমাৰ এইফালে মানে নাৰ্চাৰটো বহুত। চলে। ক বেছা উ উম উম। বহুত নাৰ এতিয়া মানে মানুহৰ চব নাৰ্চাৰীয়েে এইফালে। আৰু তোমাৰ। একো বস্তু এটা তুমি পেলাান একো গুটি সেজিয়ে নহয়। একো পেলাবই নালাগে। আমাৰ বেল আছে সেনেকে অ বেল আছে যে বেলৰ গুটিবোৰ সেইবোৰো তেনেকে মানে আমি কৰো।
পুলি চুলিয়ে হওক কিবাই হওক আজিকালি ঘৰুৱা। বিলাকৰ বেছি হেৰি হয়।
বেছি বেছি অ উম। আৰু মানুহে মানে কি হয় তুমি বেচিবলৈ নিবও নালাগে ইয়াত। তেনেকুৱা মানে তোমাৰ ঘৰলে আহিব। কাষ্টমাৰ চাবলে অ ঘৰৰ পৰাই তোমাৰ লৈ যাব। খালি তুমি সেইটো বজাৰে বজাৰে যাব নালাগে আৰু ওম। যাব নালাগে যে ইয়াতে আহে মানুহে তুমি যিটো যিটো দাম দিয়া তে এতিয়া ধৰা আমি বস্তু এটা এক কেজি আনিলোঁ গোট গুটি এটা গুটি এক কেজি গুটি টি আনিলো সেই এক কেজি গুটিতে তোমাৰ এতিয়া কিমান পুলি ওলাব ব হয়নে? সেইটোয়ে তেতিয়া বহুত খিনি মানে কষ্ট মানে কি জানা এই খালি ঠোঙা ভৰোৱা মানে পানী দিয়া সময়ত তাৰ পাছত আকৌ এই বনচন হলে অ উম বনচনখিনি চিকুনোৱা সেইখিনিয়ে আৰু। সেইখিনি তাক সময়তো দিলে যেতিয়া তোমাৰ থাকোঁ আৰু বেছি টাইম লাগিও থাকিব নালাগে। খালি পানীটো তুমি যদি সময়মতে দি থাকা
অ টাইম মতে দিব লাগে আও। কেটাইম মান দিয়া যায়? পানী তুমি
দুটাইমতো দিবই লাগে। দুটাইম দিও আগবেলা এবাৰ ভাঁ ৰাতি বেলা এবাৰ দিয়াৰ পাছত আৰু অ হয় থাকিলে যদি এতিয়া আগবেলাতো বৰষুনে পৰিলে অ দিনটোলে কেতিয়াবা নিদিলেও হয়। এতিয়া বৰষুণৰ দিনকেইটা খুব ভাল সেইটো কাৰণে অলপ।
এ তাকে।
তোমাৰ মানে অ অ অ সেইটো এটা সুবিধা থাকে, তোমাৰ মানে তেনেকুৱা নাই সেউজীয়া ৰঙৰ যে নেট পাই সেনেকে নেট দি দি থৈ দিওঁ আৰু চাৰিওফালে গৰু ছাগলী সোমাব নোৱাৰাকে দি থওঁ খালি গৰু ছাগলী অ খালি জেওৰা এতিয়ালৈ দিয়া নাই মানে আৰম্ভণি কৰিছোহে যে, তোমাৰ মানে নেটহে দিছো নেট মাৰি মাৰি থৈছো চব। ফালে সেই গৰু ছাগলীৰ পৰা অলপ উম ভয় এটা তথাপিও থাকে। কে
থাকে থাকে আহঁ
নেটত সেঁচাদি সোমাই যাব পাৰে যে। নেটবোৰ চিঙি ভাঙিও যায়। এই অলপ মানুহ চাব লাগে আৰু। উ কাম এটা কৰিলে তুমি সময় দিবই লাগিব কামটোত হয়নে? সেইটোয়ে অঁ। তুমি কামটো কৰি নহ'ব। কষ্ট কৰিবই লাগিব। অলপ বাকী তুমি দহিও গাঠানে?
মই তোমাক দহি গাঠো। দহিতটো কৰো দহিটো কৰো আকৌ মেখেলা চেখেলাটো
ঠিকে অঁ সেইখিনি মানে অ সেইখিনি কি জানা তুমি এতিয়া। কি বেলেগক চোৱাচোন তুমি বেলেগো নকৰিলেওঁ তুমি নিজৰ খিনি কৰিলেওঁ বহুত অঁ নিজৰ খিনি কৰি ললেওঁ। আজিকালি কিমান এযোৰ কাপোৰ চিলাওঁতে
পাঁচশ টকা মাতে নাই।
অঁ অঁ উম কিছুমানেতো বহুত লয় এটা ব্লাউজতে চাৰে তিনিশ, চাৰিশ কেই লয়। এতিয়া অলপ অ অলপ এতিয়া তোমাৰ গাঁওৰ জেগাতহে আমাৰ এতিয়া কম লয়। কিন্তু তুমি টাউনত চিলাব গ'লে তিনিশ, চাৰিশ তলত ব্লাউজ নিছিলাই! আৰু যদি ডিজাইন অঁ ডিজাইন দিব। ক গলেতো আছে তোমাৰ
চাৰি পাঁচশ লয়।
উ ভালেই কৰিছা দিয়া শিকি কৰি লৈছা।
অঁ লাগে বোলো কৰিম অঁ গোটেই খিনি পালে বোলে সি যিমান পাৰো মানে শিকি।
অঁ এই দোকান এতিয়া যে দোকান খুলিলা তাতে মেচিন লব নে এনে ঘৰত কৰিবা?
এতিয়া তাকে মানে আছে ঘৰতে মেচিন টো এতিয়া ভাবিছো মানে ইয়ালৈকে আনো নেকি। দোকানলৈ আনিবলা ইয়াতে তোমাৰ অঁ চিলালে গলে তোমাৰ দিনটো হেৰি হ'ব হব দোকানত থকাও হ'ব।
আৰু এটা ভাল হ'ব তোমাৰ মানে কি এ কাষ্টমাৰ আহিলে বা কোনোবা এজনে গম পালে দোকানত কৰিলে মানে কি হ'ব গম পাব। পাব ন বেছি দুজন মানুহে বেছিকে গম পাব। ঘৰত কৰাতকে। অঁ কিবা এটা কিনিব আহোতে। তোমাক গম।
চিলনিখিনি দেখা পালে বা।
ব আহিব অ
সুবিধা হয় দিদো ঘৰত থাকিলে মানে কি হয় ঘৰৰ কাজ ঘৰৰ মানুহখিনিক এই কাপোৰ কানি খিনি চিলোৱা যাব আৰু ইয়াতে তোমাৰ বহুত মানুহ লগ
লগ পোৱা যাব অ আৰু ঘৰত থাকিলে কি হয় জানা তোমাৰ এতিয়া ওচৰ পাজৰ খিনিহে গম পাব যে বাহিৰৰ পৰা বা বেলেগৰ পৰা মানুহ এজন আহিলেতো গম নাপাব তুমি কাপোৰ চিলোৱা নে নাই হয়নে দোকানখনত থাকিলে তেওঁ দেখি থৈ গ'ল বা দোকানত কিবা এটা কিনিব অহা ভাতে দুজন তিনিজনে গম পালে তেনেকে তেতিয়া অ তোমাৰ কাষ্টমাৰটো বাঢ়ি যাব
সেইটোয়ে ঘৰত হ'লে কি জান ব্যক্তিগত হিচাপে হৈ যায় ঘৰুৱা কাপোৰ কানি চিলোৱা কিন্তু ইয়াত যদি দোকানত দি দিয়া তোমাৰ মেচিনটো তেতিয়া তোমাৰো ব্যৱসায় কাৰণে মানে ডেভলপমেণ্ট হৈ যায় হয়নে। কাৰণ ইটো সিটো মানুহে দেখি গলে বা দিবলে কাপোৰ কানি চিলাবলে। টোত বেছি সুবিধা হয়
ভালে কৰিছ দিয়া মানে হয় আৰু হাতকা মানুহে শিক শিকিব লাগে ময়ো ভাবিছোঁ বিউটি বিউটিচিয়ানটো মানে শিকোঁ নেকি তে শিকি উম প্ৰয়োজনে অ চবতে প্ৰয়োজন হয় নে তোমাৰ এতিয়া থা মি চোন বিউটিচিয়ান অকন শিক তাৰপিছত মেকআপ টো তেতিয়া লাহে লাহে শিকিম আৰু
অ সেইটো শিকিলে ভালেই হ'ব তেতিয়া মানে পালা চালাহ খুলি ল'ব পাৰিবা
তাৰপিছত তেতিয়া আৰু কৰিব পাৰিম মানে থ্ৰেডিংটো শিক কোতে অলপ সময় লাগিব যে আৰু আজিকালি দিয়াচোন থ্ৰেডিং লাগেইে ন চবকে থ্ৰেডিং কৰিবই লাগে
দাম বাঢ়িছে এতিয়া আকৌ শিকি ললে সেইটো নিজ
নিজৰ কাৰণেও ভাল অ নিজকেও প্ৰয়োজন হয় ভাবো কেতিয়াবা মেকআপটোকে শি কো নেকি কেতিয়াবা এতিয়া চবতে ভাবাচোন মেকআপটো লাগেই। আজিকালি ৰাস এখন হলেও লাগে উম বিয়া এখন হ'লে। ন মেকআপ নহ'লে নহয় চব ক্ষেত্ৰতে মেকআপটো লাগে কমন হমন তোমাৰ উম আজি আগতে ভবাচোন আমি ক'তনো ৰাসত মেকআপ কৰি ওলাইছে
অ এতিয়া তোমাৰ চবতে জন্মদিন এটা পাতিলে মানুহ মেকআপ কৰে! হয়নে?
জন্মদিন অন্নপ্ৰসন চবতে, মেক আপ লাগিবই তোমাৰ, উম শিকিবা অ শিকিবা একো নাই। তুমি হাতৰ কাম শিকিলে মানে কেতিয়াও তোমাৰ বিপদ নাহে সে বোৰ পা যিমান পাৰা উম উম অ সেইটোয়ে তোমাৰতো চবেই যে চাকৰি পাব সেইটোও নহয় ন। হাতৰ কাম এটা শিকিলা তুমি সেইটো কামটো তুমি ঘৰত থাকিও কৰিব পাৰা। ঘৰত তুমি মানুহকো সময় তো দিব পাৰিলা কামটোও কৰিলা।
দিয়া ঠিকে আছে নহ'লে ন? মোক পিছত আকৌ ফোন কৰিলে অ হ'ব দিয়া।